নমস্কাৰ।
নমস্কাৰ। কি কৰি আছা?
আছোঁ ৰ'বা এনেই আছোঁ। তুমি কি কৰি আছা?
মই এইমাত্ৰ ঘৰ আহি পালোঁ ৰ'বা। কাম
অ', কামত গৈছিলা ন'? অ', তুমি এনে কি কাম, কি কাম কৰা? তুমি চৰকাৰী কৰা নেকি নে প্ৰাইভেট কৰা?
নাই নাই প্ৰাইভেটো কৰি আছোঁ।
অ'।
এতিয়া, তোমাৰ ডাটা এন্ট্ৰি কাম কৰি আছোঁ।
অ', অ', ঠিকে। মানে কি হয় এই বস্তু টো মোক বুজাই দিব পাৰিবানে, মানে এনে কি কেনেকুৱা কি কৰিব লাগে?
মানে তোমাৰ যে এনেকুৱা দলিনৰ কাম বোৰ যে থাকে, চবৰে মাটিৰ যিবোৰ
নাই কৰা। অ', তাৰপিছত?
তোমাৰ যে দলিনৰ কাম বোৰ যে থাকে মানে দলিন বোৰ আগৰ আগৰ দিনত ন', মানে আগতেতো বহুত মাটি কিনিছিল মানুহবোৰে। তহ'লে মানে কিনা বেচা এনেকে কৰে ন' কৰিলে মানে আগৰ বস্তুবোৰ এতিয়া মানে বহুত পুৰণা হৈ গ'ল। এই এনেকাে থৈ দিলে যে বস্তুবোৰ একদম বেয়া হৈ যায়, ছিঙি যায় বা এনেকে বেয়া হয় আৰু নিগনি কুটে কিবা কৰে এনেকুৱা। হ'লে মানে সেইবোৰ মানে লাহে-লাহে বেয়া হৈ গৈছে। হ'লে সিহঁতে মানে সেইবোৰ বস্তু আজিকালিতো আৰু চব ডিজিটেল হৈ গৈছে ন' বস্তুবোৰ, ত' চব বস্তু বোৰ সেনে কে সিহঁতে সংৰক্ষণ কৰিম বুলি ভাবিছে এ ত' সেইটো কাৰণে মানে এইবোৰ বস্তু বোৰ মানে সিহঁতেতো এতিয়া কামটো সিহঁতে পাইছে, কিন্তু সিহঁত হ'ল বে-বেংগলী মানুহ, কলকাতাৰ পৰা আহিছে। তহ'লে সিহঁতে অসমীয়া নাজানে ত' অসমীয়া জনা মানুহ লাগিল, কাৰণ যিহেতু দলিনবোৰ-দলিনবোৰ অসমীয়া মানুহৰ আছিলে মানে, যেনেকে তেজপুৰ আৰু তোমাৰ নগাঁও সেনেকুৱা আৰু এইবোৰ জাগাৰ পৰা। হ'লে চব মানে অসমীয়া। অসমীয়ালে সিহঁতেতো নাজানে ত' সেইকাৰণেই ইয়াতে আহিছে। মানে চব এনেকা জাগাই জাগাই যায় বাৰু সিহঁতে, এনেকা আহি কিনে মানে আমাৰ মানুহ বোৰে এতিয়া অসমীয়া জানে কাৰণে আমাৰ এনেকে ছোৱালীবোৰ লৈ আছে। চবে মানে সিহঁতে যেতিয়া মানে কামটো সোনকালে শেষ কৰিব পাৰে সেইটোয়ে বিচাৰি আছে আৰু। সেনেকা বহুত মানুহ লৈ আছে।
অ', অ', ঠিকে আছে উম, ৰাতিপুৱা কেতিয়া যোৱা? ঘৰৰ পৰা।
আমি ৰাতিপুৱা, ম-মই আৰু মোৰ লগৰ এজনী যাওঁ। মই আমি মানে সেইতে যাওঁ। মানে ৰাতিপুৱাটো সাতটাতে উঠিব লাগে, এনেই চাৰে নটাত যায় পাব লাগে। যায় পাবৰ কাৰণে আৰু তুমি চাৰে আঠটা মানত যাব লাগে আৰু ইয়াৰ পৰা। এক ঘন্টামান লাগে কেতিয়াবা বেছি দূৰ নহয় বাৰু। মানে এনেতো মানে বেলেগ ল'ৰা ছোৱালী চল মানে গাড়ী চলালেটো চল্লি মানে আধা ঘন্টাত পালে হয়। এতিয়া ছোৱালী মানুহ লাহে লাহে চলাব লাগে, আৰু ইমান আজিকালি সেই হৈছে নহয়
উম উম মানে এইবোৰ
ঘটনাই শুনি থাকো ন, অঁ ঘটনাবোৰ শুনি থাকো ন সেইকাৰণে মানে ভয় লাগে। আৰু কিবাকে নিব দিছে গাড়ীখন ছোৱালী মানুহটো নিদিয়েই। ত সেইকাৰণে লাহে লাহে যাওঁতে আৰু অলপ দেৰি হয় আৰু।
অঁ ঠিকে আছে, নিজৰ কাৰণে অলপ মানে লাগে অলপমান দেৰিকে দেৰিয়ে হওঁক দুই পাঁচ মিনিট দছ মিনিট লাগে তুমি মানে লাহে লাহে গ'লে ভাল আৰু, নিজৰ কাৰণেও ভাল হয় নে?
আৰু ঘৰৰো মানে চিন্তা কৰি থাকে ন ঘৰতো। সেইকাৰণে মানে লাহেকে চলাও চলালে আৰু আজিকালি আৰু এতিয়া নিয়ম কৰিছে পুলিচ আৰু সেইটাকে মানে এইটো তোমাৰ এ ভুল ৰাস্তাও হৈ যায় মানে আমাৰ যোন ফালে যাব হব লাগে, হ'লে মানে আৰু খুৰীৰ এতিয়া আৰু পোৰা চিধা মানে যেনেকে নিয়ম আছে এনেকে যাব লাগিব। বহুত এতিয়া ঘূৰি কিনে যাব লাগে ত এতিয়া আৰু দেৰি হয়। এ মানে ইয়াৰ পৰাই এতিয়া সোনকালে ওলাব লাগিব এনে কোৱা হৈছে, আজিৰ পৰা আৰু এতিয়া মানে অঁ পুলিচ পুলিচ এনেকে ৰখি থাকে তো অলপমান ঘূৰি ঘূৰি যাব লাগিব আৰু।
অ একো নাই মানে নিয়ম বোৰ যদি পালন কৰা আৰু তুমি মানে পইচা ভৰিব নালাগে আৰু।
অ সেইটো কাৰণে আৰু নিয়ম পালন কৰিবই লাগিব দিয়াচোন, নিয়ম বনাইছে। আৰু এই নকৰাৰ কাৰণে মানে বেছি ঘটনা এইবোৰ অঘটন হৈ থাক ন সেইকাৰণে নিয়মবোৰ মানে মানি চলিলে ভাল।
উম আৰু কৰিলেও মানুহবোৰে নামানে ন কিছুমানে।
অ নামানে সেইকাৰণে মানে এতিয়া পুলিচ থকা হৈছে।
অ যেনেকে তেনেকে গাড়ীখন মানে ভৰাই দিব চাব লাগে মানে সিহতে, সিহঁতে মানে
কি বা ইমান জল বাজি কৰে মানে বুজি নাপাওঁ! লাহে লাহে গ'লেও হয় ঘৰে পাব লাগে ন, সেইবোৰ মানে ইমান যে এইবোৰ হৈ থাকে
সিহঁতে অলপমান মানে যত যতেই নাজাওক কিয় অকমান মানে সোনকালে ওলাব লাগে ঘৰৰ পৰা। ত টাইমটো মানে মিলে আৰু তেনেকে যাব লাগে। তাকে মানুহবোৰে বুজি নাপায় নহয়।
অ হয় দিয়া পিছে ঔ পূজা আহিবৰে হ'ল দুৰ্গা পূজা।
অ কেতিয়া মানে কিমান দিনত অক্টোবৰত নে এইবাৰ?
অঁ অক্টোবৰতে হ'ব।
অঁ।
অ মানে সেইটো হ'ব নেকি? প্ৰথম সপ্তাহতে হ'ব নেকি? দ্বিতীয় সপ্তাহটো হব। মানে ইমান ভালকে গ'ম পোৱা নাই, বাট দ্বিতীয় মানৰ পৰা হ'ব নিকি। অ' মানে সেই লাগি আছে আৰু। সে পৰা, কিমান তাৰিখ আছিল বা? সোতৰ মানৰ পৰা হ'ব চাগে। ইমান ভালকে চোৱা নাই বাৰু, অ' ষোল্ল, সোতৰ কিবা এনেকুৱা তে সেনেকুৱা ধৰণতে হ'ব আৰু।
তিনি, চাৰি মি
তিনি, চাৰি নহয় নে। কি, তিনি, চাৰি তোমাৰ ছয় তাৰিখ নে, সাত তাৰিখে মহালয় আছে। কিবা এনেকুৱা, মহালয় থাকিলে তাৰ। পিছত সোতৰ, ষোল্ল, সোতৰ মানত কিজানি সে আছে। মানে মই এনেই চাইছিলো আৰু।
অ' মই মানে সেইটো সেনেকে চাওঁতে, চাওঁতে, মহালয়াটোৱে সেনেকে দেখা পালো নেকি।
অ' মহালয়াটো চালা চাগে তুমি, ত' সেইকাৰণে সেনেকে ভাবি ল'লা, মানে মই বাকী কি মই ভাবিলোঁ ইমান জল্দি আছে, তাৰপিছত যে বাকী কেইটা চাওঁ মানে মানে পিছে পিছে আছে, এনেকুৱা আৰু, ষোল্ল, সোতৰ কিবা সেনেকুৱাৰ। পৰা আৰম্ভ হ'ব আৰু।
উম।
অ' বিশ একৈশ মানত শেষ হ'ব নেকি, বিশ এ একৈশ মানত শেষ হব আৰু এনেকুৱা।
অ' পূজাটো মানে একবাৰ আগে হয়, একবাৰ পিছত হয় ন, সেনেকুৱা হয়, এবাৰ পিছত এবাৰ দেৰিকে হ'ল মানে।
অ' পিছে টো পিছে তুমি উৎসৱৰ নে পূজাৰ?
অ' মই তোক বেয়া নেপাওঁ।
পূজাৰ, মই উৎসৱৰ।
এইবোৰ মহোৎসৱ কেতিয়া, তোমালোকৰ?
উৎসৱটো এইবাৰ মানে একেলগে হ'ব নেকি এইবাৰ, মানে উৎসৱ তো এনেকে নেদেখাই নহয়। মানে পূজাতো যেনেকে দেখায়, এনেকে নেদেখায়। যোৱাবাৰ। মানে দুদিন, তিন দিনৰ মানে হেই থাকিব। পাৰে আৰু, নহলে তোমাৰ এইটো অ' সেইটো ছেপ্তেম্বৰত হ'ব চাগে। এতিয়া মানে
থাকে, প্ৰথমতে হ'ব মানে এ
অ' অ' এইবাৰ উৎসৱ আগত হ'ব। মানে এবাৰ উ উৎসৱ আগত হয়, এবাৰ পূজা আগত হয়, এন কোৱা হৈ থাকে আৰু, আৰু কেতিয়াবা একদম একেলগে পৰি যায় এনেকুৱা আৰু।
অ' মানে সেইদিনা মানে যোনদিনা ভচনি হয়, সেইদিনাৰ পৰা উৎসৱ তাত মানে আৰম্ভ হয় আৰু তোমালোকৰ।
অ'।
উম' আমাৰ মানে মই মানে আমি কি কৰো। এ লগৰ লগত গ'লে সেনেকে প্ৰথমতে ভাচনিৰ পৰা সেনেকে বাহিৰে, বাহিৰে মানে এনে এপাক মাৰি আহো আৰু উৎসৱৰ, ভাল লাগে। তলফালে চবফালে সেনেকে, অ' চবফালে। মানে চাকি তাকি দিয়া থাকে, ভাল লাগে, ৰাস্তাত উলাই গলে।
পূজা আৰু উৎসৱ হলেতো আৰু ভাল লাগে। চবেই চাকি জ্বলাই ন' তেতিয়া কলপুলিত, তেতিয়া বেছি ভাল লাগে।
তেতিয়া মানে জাগা খন মানে চাফ চিকুন হ'লে ভাল লাগে আৰু।
অ' তেতিয়া বেছি ভাল লাগে, এতিয়া মানে কেইদিনমান মানে উৎসৱ পূজা অলপ দেৰি দেৰিকে হ'লে মানে কেনেকুৱা হয়, কিছুমানে জ্বলালে কিছুমানৰ নাই। মানে সিহঁতে সিহঁতে পালন কৰিলে আমি এনেকে চাই থাকিলো। তাৰপিছত আমাৰ আহিল সিহঁতে চাই থাকিলে। এনেকুৱা এনেকুৱা ভাল নালাগে, এতিয়া একেলগে হ'লে মানে তোমাৰ একেলগে হে হৈ যায় ন ভাল লাগে।
আমি মানে মই য'ত থাকো সেইখিনো জোগাত মানে উৎসৱ নাইয়ে মানে। চব পূজাই মানে। আমাৰ এইখিনি ভাল লাগে, অ' আমাৰ পৰা অকমান আমাৰ ত' মানে অলপমান অ' অলপমান গ'লে সেইখিনি আৰু গোটেই উৎস চবৰে হয় আৰু। তাৰ পৰা আৰু পিছত আৰু মানে পিছত আৰু আছে পূজাৰ মানুহ সেইবিলাক। সেনেকুৱাকে মানে আছে ভাগ ভাগৰ বিলাক।
আমাৰ এইখিনিত মানে মানে পূজাত চাই বেছি উৎসৱৰ মানুহ- আমাৰ মানে অলপ উঠি যাব লাগে এনেকুৱাও আছে জেগা। তাতে মানে গোটেই উৎসৱৰে আৰু দুঘৰ মান কিজানি পূজাৰ মানুহ আছে। ত' সিহঁতৰ ন উৎসৱৰ ভাল লাগে, কিন্তু আমাৰ ইয়াতে মানে উৎসৱ আধা পূজা আধা। তলৰ জাগা খিনিৰ আৰু এনেকুৱা। হ'লে মানে ইমান সেই মানে দুটা একেলগে হ'লে আৰু ভাল লাগে। আৰু মই মানে কলপুলিত চাকি দি বহুত ভাল পাওঁ। এই বস্তুতটো মানে, বহুত ভাল লাগে মানে কল পুলিত চাকি দি একদম গা নতুন কাপোৰ পিন্ধি কিনে নতুন কাপোৰ অনা যায়। নতুন নতুন কাপোৰ পিন্ধি কিনে, তুমি চাকি দি কিনে আৰু ভাল লাগে।
আৰু চাদৰ মেখেলা পিন্ধিও সেইটো মানে বহুতে ভাল লাগে সেনেকুৱা। চাকি দিবলে মানে নিজৰে ভাল লাগে দিয়চোন।
নাই মই আৰু এনেকে চা মানে চাকি জ্বলাবৰ কাৰণে চাদৰ মেখেলা নিপিন্ধো।
অঁ, অঁ, মানে মইও নপিন্ধো, মানে কথাটো কৈছিলো ভাল লাগে আৰু মানে।
ভাল লাগে অ' ভাল লাগে।
আৰু বাকী আমাৰো এনেকুৱা লাষ্টত মানে কল পুলি ৰুলে মইয়ে দিওঁ চাকি। আমাৰ আৰু আমাৰ আৰু মানে কেনেকুৱা। কোৱা ৰাস্তাৰ পৰা আৰু অলপমান সোমাই আহিব লাগে ঘৰটো।
অ' মানে ৰাস্তাৰ কাষত ঘৰ হ'লে যে আৰু মানে কিমান ভাল লাগে, মানুহবোৰ এনেকে যাই চাব পাৰি, আৰু তাক অ' মানে উৎসৱত আৰু ভাওনা হয় নহয় ৰাস্তাত, ৰাস্তাত ভাওনা হয়।
উম, হুম।
সেইটো চাই কিনেও ভাল লাগে, এদিন ভাওনা
কোৱা নাই ৰ পা যদি মানে শুনিছো বাৰু। এইবোৰ ভাওনা নাটক তেনেকে চাই পোৱা নাই।
কৰে, আৰু। এনেকে ভাওনা চলে, মানে ভাল লাগে আৰু।
তুমি কৈছা তুমি এনে কৈ গৈ পাইছানে ভাওনাত?
মই ভাওনা চাব যাওঁ মানে। আমাৰ এইফালেৰে আহে ৰাস্তা তেনেকে- হয়। আৰু কেতিয়াবা বজাৰতো বহুত ডাঙৰকে হয়, আৰু ৰাতিও কেতিয়াবা হয়। মানে বহুত বেছি ভাল লাগে কেতিয়াবা ৰাতিও হয়, মানে ৰাতি এতিয়াতো যাব নোৱাৰো। কেতিয়াবা মন্দিৰত গ'লে এনেকে ৰাতি, মানে ঘূৰি ঘূৰি মানে ৰাতি হয়। মানে কি তোমাৰ এদিন পুৰা ভাওনাই হয়, তোমাৰ সেইদিনা মানে ৰাতিপুৱাৰ পৰা এনেকে ৰাস্তাত ওলাই আহে। তাৰে আগৰ পৰা সিহঁতে মানে সেই কৰে আৰু প্ৰেক্টিচ কৰে আৰু। তাৰ পৰা এনেকে যোনদিনা প্ৰথম আমাৰ দিন সেইদিনা ইয়াতে ভাওনা এনেকা আহে আৰু। বহুত গিতা আহি থাকে দুটা তিনি তা এনেকে সেই থাকে আৰু চব বেলেগ বেলেগ জেগাত এনেকে যায় যাই কিনে আৰু লাষ্টত শেইখনত আৰু লগ হয় লগ হৈ কিনে আৰু একেলগে এনেকে তাতে খাই লৈ
আহে আৰু ঘৰে ঘৰে দ্বিতীয় দিনা আৰু আমি যাওঁ নহয় চাদৰ মেখা মেখেলা পিন্ধি আৰু ভাল লাগে তেতিয়া চববোৰ যায় পতকা উত্তলন হয়।
অ' ছোৱা-ছোৱালী বিলাক চাদৰ মেখেলা ল'ৰা ল'ৰা বিলাক ধুতি আৰু উম মই যোৱাবাৰৰ তাৰে আগৰ বাৰ গ'লো নেকি লগৰ লগত। মানে মোৰ লগৰ এজনীও তাতে ঘৰ এয়া বজাৰ চ
অ' তাৰে মানুহবোৰত যে আৰু বেছি ভাল লাগে। চব দেখি থাকে ন সিহঁতে।
এইটো মেইন হয় ন উৎসৱ।
অ' অ'।
অ' অ' তাৰ মানে আৰু
তাত মানে চাদৰ মেখেলা পিন্ধি যেতিয়া যায় মানে চব। চবে সেনেকে চাদৰ মেখেলাই পিন্ধে ন ল'ৰাবোৰে ধুতি এনেকুৱা ধুতি মানে গামোচ
ধুতি গেঞ্জি পিন্ধে অ' কিছুমানে ধুতি গেঞ্জি পিন্ধে গামোচা লয়।
অ' কিছুমানে নিপিন্ধেও এনে কোটা পেণ্ট পিন্ধি থৈ দিয়ে আৰু মানে।
অ' মানে বেছি ভাগে তোমাৰ